হেল্ল অহ শুনিছো
উম মই যে কৈছিলো বাইকখনৰ কথা
অ
মোৰ মানে লগৰ ল'ৰা এটা হা এইটো বিহাৰী
উম
সেই মানুহ বিলাকে যে কয় বিহাৰী মানুহ বিলাকে শ্ব অফ নকৰে অসমীয়া মানুহ বিলাকে শ্বঅফ কৰে যে
অ
সিহঁতে যদি এশ টকা পায় দহ টকা খৰচ কৰি নব্বৈ টকা থৈ দিয়ে বুলি যে কয়
কয় অ
কিন্তু আমি বিলাকে এশ টকা ঘটি পেলায়ো তোৰ তাই এশ ডেৰশ টকাহে খৰচ কৰে তেনেকুৱা মানে সেই উদাহৰণটো
এশ টকা খৰচ কৰি দুশ টকা শ্ব' অফ্ কৰে অ
এ সেইটো মানে এতিয়াতো চিন্তা কৰি ছা, আমি দহ টকা এটা খৰচ কৰিবলৈ প্ৰথমে চিন্তা কৰিব লাগিব
উম
সেইদিনা সি যেনেকে কৈছে কথাটো আমি ওলাই গলো দেই সিফালৰ পৰা আহিলে দুটা ধেমাজি লৰা দুটা মোক কৈছে মোক ফোন কৰিলে আহা ওলাই যাওঁ
মই গ'লোঁ আকৌ এটা লগ পালোঁ তাকো এনেকে ওলাই যাও বুলি ফালি আহি আহিম ফালি কৰি আহিম
উম
ওলাই গ'লোঁ গৈ তাৰ দোকানত গৈছোঁ মোৰ লগৰ এটাই মোক সুধিলে পইচা আছে নেকি তোমাৰ হাতত মই বোলো পাঁচটকা ছয় টকামান আছে
আহ
তাৰপৰা তাক সুধিলো কেলে সি ক'লে চিগনেচাৰ এটা লও তাৰ পৰা সেইটোৱে কৰি দিলে নহয়
অ
এ এটো লগৰ সেইটো কালি বাইক তাৰ মানে প্ৰথম কথাটো
অ
সি মোক আজি
অ
এনেই চাই আছিলো বোলে সেইখন মানে এই নতুন এইটো যে এণ্টক স্কুটি নতুন নতুন হয় আগ টো ডিজিটেল মিটাৰ লগোৱা যায় অকণমানি সেইটো বস্তু নাই যে অকমানিকে মিটাৰটো আছে
অলপ ৰেচিং মডেল টাইপত ওলিয়াই ছে নেকি
অ
সি মোক কৈছে সি আমাক কৈছে মানে আমি এ চিগনেচাৰটো খাবলৈ মানে। তাহাতত পইচা নাই সি পইচাটো মোক বিচাৰিছে স কৈছে কি।
উম।
স্কুটিখন সি লৈ আহিছে ভাল লাগিলে কাৰণে পচন্দ হ'ল কাৰণে লৈ আহিছে।
উম।
তাৰ চিগনেচাৰ টো খাবলৈ পোন্ধৰ টকা এটা নাই সি সিফালে। এক লাখ তিছ হাজাৰে কিমান দি পেলাই ত বাইকখন আনিছে চিন্তা কৰি চা?
মানে এই বাইকখন অনাপাই শুইছিলে পইচা আছে নেকি বুলি?
নহয় মোৰ সেইটো বেলেগ এইটো বেলেগ। পইচা যোনটোৱে খোজিছিলে সেইটো বেলেগ যোনটোৱে বাইক। ফাইনেন্ঞ্চিয়েল তেখেতৰ দোকান আছে।
আচ্ছা তাৰ ঘৰ তাৰ তাৰ ঘৰ ক'ত?
এনে অৰিজিনেল ঘৰ বিহাৰত।
থাকে ক'ত?
ইয়াত আমাৰ কলেজৰ ওচৰতে থাকে আগৰ পৰাই সেই জন্ম হোৱাৰ পৰা ইয়াতে আছে।
লখিমপুৰত নে তেজপত? অঁ।
উম এনেকুৱা কাহিনী।
উম নহ নহয় আমাৰ দহ টকা এটা খৰচ কৰিবলৈ চিন্তা হয়। সেই কথাটো যেনেক মানে আমি গোটেইকেইটা আছৰিত হৈ গৈছো সী কি কথা কৰিলে ঘপকে।
হয় হয়েইটো অভিয়াচলি ভাবিব লগে কথা। তাৰপিছত। সেইবোৰ তেনেকেই হৈ যায়গে আৰু যিয়ে ক'ব লগা থাকে আৰু মানুহবোৰ মানে চখতো বহুত বেছি হৈ যায়গে। চাকৰি এটা পাবহে।
কলাই আৰু।
চাকৰিটো পাই পেলাই গাড়ী এখন কিনা ঘৰটো বনোৱা বিয়াখন পতা আমাৰ ইয়াত। বিয়া পাতি লাভ নাই মানে।
উম শুনিছ নাই?
আ ক।
এতিয়া বোলো কিছুমান ক্ষেত্ৰত চলি যায় আৰু তেনেকেই।
অঁ। সেইটোয়ে।
আমাৰ আকৌ লগৰবিলাক। বৰ কি বুলি ক'ম আৰু উপায় নাইকিয়া লৈ উপায় লেছ।
সেইটোৱে আও।
উ মোৰ আছে লগৰ দুটামান এনেকে কেতিয়াবা ওলাই গ'লে মনে। ফোনটো কৰিব বোলে পইচা আছে নেকি মোলো দুই তিন টকা আছে আ তিন টকাটো দি দে চুন স্কেনাৰটো দিছো। মানে থাকিবলৈ নিদিয়া আও একাউন্টত দুটকা ন এ টকা ব থাকিব নেকি। মানে সেইটো অকল মোৰ লগৰটো ক্ষেত্ৰত নহয় দেই মোৰ ক্ষেত্ৰতো হয় কেতিয়াবা মইো ফোন কৰি সুধো বোলো। দুই তিন টকা আছে নেকি আহ দুই তিন টকাকে। পাঁচতাপা যদি তিনি টকাকে লওঁ পোন্ধৰ টকা গোট খাই গল চুন।
বিজনেচ বিছনেচ
অ তুনি জুইছে মোক পইচা কথা হৈছিলে দুশ টকা আছে নেকি?
উম
মই বোলো কি আছে আছে বুলি ক'লো, তেজপুৰ আহিলো মেছেজে চিন কাৰা। এ সি মোক যোন দিনাই মেছেজ কৰিব অকল তাক পইচাই লাগে।
এ হয় হয়, তেনেকুৱাই মোৰ মোক আমাৰ সেইটো সেইটো ক্ষেত্ৰত কালে ফোন কৰো দেই ব মই মোৰ লগতে আছে ৰাকেশ বুলি।
উম
তালে মেছেজ এটা মানে দিলে কেতিয়াবা হয় ওলাই যাবলৈ মেছেজ দিম নহয় তাক বোলো ঊনৈশ পঁচিছ টকা কিবা আছে নেকি কাহিনী বোৰ তেনেকুৱা হয়। অঁ এইটো এইজত মানে মোৰ এনেকুৱা হয়, তোৰ মই এ এসপ্তাহ দছ দিনৰ মোৰত যদি এদিন বহি থাকোঁ, মোৰ ভাল ইনকাম এটা হৈ যায়।
অঁহ
মানে ভালেই হয় আৰু কিন্ত এইটো বেছি দেৰি তে নাথাকে খুব বেছি এৰাতি থাকিব মোৰ লগত।
উম, সময় এনে ভাল সময় মানুহৰ লগত বেছি সময় নাথাকে।
সেইটোৱে মানে। সেই সময়টোতে যদি মই ইউটিলাইজ কৰিব পাৰোঁ কৰি দিম, যদি নোৱাৰোঁ মানে দিগদাৰ।
সেইটোৱে, হৈ যায় হৈ যায় মানুহ মাতেই ভুল।
হৈ যায় হৈ যায়, কেতিয়াবা মানে হেৰি ন মানে কি হয় দেই। এনেকুৱা এটা মানে মাইণ্ডচছেট আছে, মোৰ কেতিয়াবা। বিছ টকাকেও বাৰ তেৰ হাজাৰ হৈ যায়গে। আৰু মানে কেতিয়াবা সেই দুই তিনি হাজাৰৰ পৰাও জিৰ' হৈ যায়গে। বেছি বেছি সংখ্যক বাৰু মোৰ জিৰ'তে যায়গে।
অঁ, সেই উদাৰ মনেৰে খৰচ কৰিব পৰা হ'ব লাগে মানে।
সেইটোৱেই সেইটোৱেই।
সেইটো, চবেৰে সেইটো গুণ নাথাকে ন।
সেইটো এইবিলাক এইবোৰ একদম টাইম ভগৱানে দি পঠিয়ায়।
এইটোৱে এইটোৱে। উদাৰ মন দান দিব পৰা মানুহ হ'ব লাগে, চবৰে চিন্তা কৰিব লাগে ন।
স্পেচিয়েল বৰ লাগে এইবিলাক।
সেইটোৱেই
বাকী কবাৰ এইবিলাক। নে কিছু কিছুমান কিছুমান মানুহে জানি শুনি মেমৰিজ বনাই। যে বোলে এইটো মেমৰিজ হিচাপে। পিছত আমি মন লওঁ কিন্তু আমি কি হয় আমি যিটোৱে কওঁ মানে সেইটোৱে পিছলে মেম'ৰিজ হৈ যায়গে।
সেইটোৱে মেমৰিটো আমি মানে বনাও বুলিয়ে বনাও। ভাবি লও মানে কি বনাম, তাৰপিছত মানে বনি যায়।
বনি যায় অঁ, মোৰ ক্ষেত্ৰত তেনেকুৱা নহয় আকৌ মোৰ ক্ষেত্ৰত কামটো কৰি থাকিম নহয় কৰি থাকোতেই পিছত মেমৰিতটো পিছত যেতিয়া ভাবি চাওঁ বোলে স এইটোৱে দেখোন ভাল মেমৰি এটা হৈ গ'ল।
হুম
না আনচিন মানে কি বুলি কম?
আনকনচিয়েছ মেম'ৰি।
উম।
থাকে এনেকুৱাও মেমৰী দুই-চাৰিটা।
হুম। অকণ মানে বেছিয়ে খৰচ কৰিব পাৰিলে ভাল, বেছি হাতত থৈ দিলে বেয়া আকৌ।
এৰা এৰা, হয় হয়, ঠিক কৈছা তুমি।
আমাৰ ৰুমত এবাৰ এটা আহি পেলাই পোন্ধৰ হেজাৰ নে বিছ হেজাৰ টকা এটা এড কৰিলে।
উম।
আহ, দুই-তিনি মিনিটতে খতম। তাৰ অকমান আগত এটা খেলিয়ে থাকে মানে দেই, সি সি তাৰ বাপেকৰ পৰা মাষ্টৰ নে কিবা-কিবি কৰে, ভাল চাকৰি আৰু। প্ৰফেচাৰ কৰে নেকি? ডেৰ লাখ টকা আধা ঘণ্টাৰ ভিতৰত খতম। যোৱাকালি তাৰ পৰা উম। তাৰপিছত আও দুটা আছে, তোৰ সিহঁতে বাৰু প্ৰফিট হ'ল দেই। পইচা লগালে দুটাই মদ খাই ল'লে। মদ খাই লৈ পইচা লগালে। পইচা লগাই খেলি আছে, খেলি আছে, তোৰ পঞ্চাশ হাজাৰ টকা পালে।
অঁ।
সেইটো আকৌ তিনটা কিস্তিত নে? চাৰিটা কিস্তিত উলিয়ালে। লাষ্টৰ সেই দহ হেজাৰটো দুবাৰ ওলালে, বিছ হেজাৰ পালে।
বাহ।
তাৰপা সেইটো লগাই দিলে, খেলিলে। খেলি, খেলি, খেলি, খেলি লাষ্টত সিহঁতৰ আশী হাজাৰ নে নব্বৈ হেজাৰ টকা লছ।
ৱাহ হে, হে
সিহঁতৰ মানে সেইটো লছটো হিচাপটো বেছি, মানে জোখতকে।
তোৰ এতিয়া সমাজ ব্যৱস্থাটো তুমি নিজে ধৰিব পাৰিছানে, কোনটো অৱস্থালৈ গৈ আছে?
দৰিদ্ৰ
এইবিলাক ইমান যিমান লগৰ আছে, সেইবিলাক সকলোকে এই বেয়া প্ৰভাৱটোৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিবা আজিৰ পৰা।
হয় হয়, লোভেই পাপ, পাপেই মাংস-ভাত।
অঁ, সমাজত এনে এনে বেয়া প্ৰভাৱে মানুহক ধ্বংস কৰি পেলাইছে। জুৱা, মদ, ভাং, কানি ধঁপাত সেৱন--এইবিলাক সমাজৰ কাৰণে বহুত বেয়া বস্তু।
হয়, হয়, হয়।
আৰু তোমাৰ লগৰকেইটাক মাতি আনিবা, মই এদিন সিহঁতক পাঠ এটা পঢ়াম যে এইবিলাক বহুত বেয়া বস্তু তোমালোকে এ, সমাজখন বেয়া দিশে গুচি যায়, সেইটো কথা। তা এতিয়া তেওঁলোকে ধৰি ল, তোমা মদ্যপান কৰি লৈ সেইটো কাম কৰিলে। তেওঁলোকৰ ঘৰৰ পিতৃ মাকে টকা অলপমান গ'ল, সিহঁতকে গম নাপায়। ত' মানে ভাবিবলগীয়া কথা, সমাজত সিহঁতে তেওঁলোকে আজিৰ পৰা পাঁচ বছৰত সমাজত কি অৱদান দিব?
সেইটোয়ে, সিহঁত নিজৰ লৰা-ছোৱালীক কি শিকাব? যে, তহঁতি মদ নাখাবি? মদ খাই জুৱা নেখেলিবি। দেতা, আপুনি ক'ত গম পালে? মই খেলিছিলোঁ--উদাহৰণ মই আছো, চাই লবি। এনেকে ক'ব নেকি?
আচলতে সেইবিলাক বহুত বেয়া প্ৰভাৱ, এইবিলাক সমাজত মানে মানে কি বুলি কয়, জ্বলন্ত সমস্যা যেনেকে আমাৰ ধৰা--কি বুলি কয়? বানপানী, ঠিক তেনেকে, আজিৰ সমাজত জ্বলন্ত সমস্যা হৈছে অনলাইন গেমিং। জোৱা খেলা,
দুদিন। দুদিন মানৰ আগত যেনেকে ভিডিঅ' এটা ওলাইছিলে বৰ্তমানৰ দৰিদ্ৰতাৰ কাৰণ হ'ল চৰকাৰ, চৰকাৰে বৰ্তমান, চাকৰিৰ বাবে চাকৰি যোগান দিব পৰা নাই! এতিয়া আহ‌ এতিয়া এজন যুৱকে এশ টকা গেমত এড কৰি এহেজাৰ টকা পায়! কেতিয়াবা সেই এশ টকা যায় কেতিয়াবা এহেজাৰতকৈ বেছি পায়। তাত অথলে কি যায় বোলে?
হয়, হয় ঠিকেই কৈছে।
সেইটো হয় কাৰণ চৰকাৰে যদি কিবা এটা সুবিধা কৰি দিয় চাকৰি এটা ব্যৱস্থা কৰি দিয়ে কোম্পানী এটা খুলি দিয়ে ইয়াত চাকৰি কোনে নকৰিব ইহঁতো সিহঁতে কৰিব। পৰা নাই তেতিয়া গাত ভুলটো কাৰ সাধাৰণ মানুহ মানে চৰকাৰৰ। সিহঁতে আকৌ এতিয়া গেম মেইন কৰিছে যেনেকে নিৰ্মলা সীতাৰমন। তাইতো নিজৰ কিমান হাজাৰ কোটি টকাৰ গেম এছেটছ আছিলে প্ৰথমে বেছি লৈছে। বেচি লোৱাৰ পিছতহে তাই গেম বেণ্ড কৰিছে ইণ্ডিয়াত।
মই এইটো কথা আজিলৈকে ভাবি নাপালো গেমতটো এটা সময়ত‌ খুব জোৱা উঠিছিলে বোলে গেম বন্ধ কৰি দিলে পইচা সোমাব নাই। এতিয়া সেই একেটা গেমৰ পৰা পইচা আহি আছে দেখোন।
অ সিহঁতে সেই গেম লিংকটো বন্ধ কৰি দিছে তাৰে কিমান এটা হেৰি আছিলে কিমান হাজাৰ কোটি টকাৰ হেৰি আছিলে এইটো ইনভেষ্টমেণ্ট আছিলে তাত তাই সেইটো সেইটো উলিয়াই লৈছে প্ৰথমে উলিয়াই লৈ পেলাই তাই সেইটো বেন্ড কৰিছে। তাই কি তেতিয়া তাই কি কৰিবলৈ সেইটো হেৰি কৰি থৈছিলে?
কাহিনীটো হ'ল তাহাঁতে গেনেইন প্লেটফৰ্ম বিলাকৰ পৰা ৰেভিনউটো পোৱা নাছিলে আৰু গভৰ্ণমেণ্ট যেতিয়াই যেতিয়াই বেন্ড লগাই দিলে তাহাঁতে ডাবুল এক্সত পেমেণ্ট কৰি দিবলৈ ললে কাৰণ কাৰণ কথাটো হ'ল গেমিং প্লেটফৰ্ম বিলাকে যিমানখিনি পইচা পাই আছে তাৰ তুলনাত সহঁতে ৰেভিনউটো যিমান দিবলৈ বহুত কম।
উম।
কাৰণ চাবলৈ গ'লে মই কথাটো কৈছো এখন গাঁৱত ধৰি লওক পঞ্চাচ হাজাৰ মানুহ আছে।
উম।
পঞ্চাশ ঘৰত ত্ৰিশ ঘৰত ত্ৰিশটা ডেকা ল'ৰা আছে বেৰোজগাৰ। ডেইলি সিহতে গেমত বাঢ়ে পাঁচশ হাজাৰ দুহোজাৰ টকা।
উম।
তেনেকে গোটেই ইণ্ডিয়াখনত চাবলৈ গ'লে কৰ কৰ টকা আহি আছে মানে। শত আহি থাকিব।
হম।
সেইখিনি হিচাপত যদি গেমিং প্লেকফৰ্ম থাকে গভৰ্মেন্টক কথাটো কৈছোঁ সিহঁতৰ ইলেকশ্যনৰ টাইমত যদি এশকোটি দুশকোটি তিনিশ কটোটি ৰেভিনিও গোটাই দিয়ে পাঁচ বছৰৰ পিছত।
আৰামত পাৰ্মিচন দি দিব যে কৈ দিব যোৱা যি মন যায় তাকে কৰা তোমালোকে।
সেইটোৱেই।
এইবিলাক বেছি চতে গেম বিলাক খেলি লেগে আৰু এতিয়া মই এইটো একদম ফাউল পাইছোঁ চৰকাৰৰ ইয়াতে গেমিঙৰ পৰা সোমোৱা পইচাত ত' উইড্ৰ' হৈ গ'ল প্লাছ বেংক একাউণ্টটো বন্ধ কৰিছে সেইটো কম নহয় নহয় নয় বেংক একাউণ্ট বন্ধ কৰা কি কথা আছে ফেনো বন্ধ কৰি দিব লাগে ন
গেমটো গেমতটো বন্ধ কৰিলে সিহঁতে টেক্সটো কৰ পৰা পাব
হেৰি যে থা